বা শুনিছানে মোৰ মাতটো অ শুনি পাইছানে অ শুনি আছানে মোৰ মাতটো অ কি কৰি আছা
মই এনে আ ছিলো তুমি
মইয়ো এনেই আছো ভাত খোৱা হল
উম হ'ল তোমালোকৰ হ'ল নে
অ আমাৰো হ'ল
অ কিহৰ লগত খালা আজি
মই নিৰামিষে খাইছো ভাত দা দাইল আৰু মায়ে দুপৰীয়া কলডিলৰ ভাজি বনাইছিলে সেয়া খালো তাৰপিছত আৰু নাই তেনেকে তুমি
আমাৰো নিৰামিষে আজি বইলে থলোঁ ৰাতি ভাত দাইল তাৰপিছত বেঙেনা পোৰা পিটিকা আৰু আচাৰ ললো তেনেকে আৰু গৰমত তে নিৰামিষে ভাল লাগে
অ ইমান গৰম কৰিছে এইকেইদিন
উম বহুত গৰম পৰিছে একদম অসহ্য লাগি গৈছেগে
অ বাকী ঘৰত সকলোৰে ভাল
উম ভালেই তোমালোকৰ ভালনে
উম আমাৰো ভালেই
বাকী কলেজ গৈ আছা তুমি
লে যে এই যোৱা নাই মানে যিহেতু এইকেইদিন এডমিন হৈছে যে আৰু আমাৰ পৰীক্ষাও পালে সি সেইকাৰণে একেবাৰে পৰীক্ষা দিবলৈ যাম আৰু তুমি এইকেইদিন ঘৰতে আছ নে
উম মই ঘৰতে আছো ফুৰিবলৈ নাই যোৱা গৰমত কি ওলাই যাবা আৰু ঘৰতে আৰু সেইটো কাৰণে ঘৰতে এইবিলাক ঘৰৰ পৰাই পঢ়ি আছো আৰুি সনেকে আৰু
অ
আৰু গৰম দিন